হেল্ল'। হেল্ল'। হেল্ল' শোনা পাই আছা, হেল্ল'?
হেল্ল'।
অ' অ', শুনা পাইছে এতিয়া?
অ', শুনা পাইছো।
অ', নমস্কাৰ বাকি আজি দিনটো কেনেকুৱা গ'ল?
আজিৰ দিনটো ভালেই গৈছে বাৰু, আপোনাৰ?
মোৰ আজি ঠিক-ঠাক হ'ল। ঠিকে থাকে গ'ল আজি। আজি অলপ বৰষুণো দিছিল, ত' আজি বতৰটো বহুত ভাল আছিল ধুনীয়া আছিল।
উম। হয় হয়, আজি বতৰটো খুবেই ভাল বাৰু আমাৰ ইপিনেও বৰষুণ দি আছে।
বৰযুণ দি বাাকী কোৱা।
বাকী
বাকী এটা বস্তু, মই মানে এটা বস্তু চেয়াৰ কৰিব মানে বিচাৰি আছো বহুত দিনৰ পৰা চবৰ লগত, চবেই এটো একচোৱেলি গমো পাই আমাৰ একচোলি এ যোনটো আমাৰ মানে স্বাস্থ্য ব্যৱস্থাটো যোনটো আছে আমাৰ দেশৰ, এইটো ক'ব গ'লে বহুতে দুৰ্বল হয়। ত' এই বস্তুটোত মানে একচলি গুৰুত্ব দিব লাগে একচলি। বহুতে দূৰ্বলে, মানে বাহিৰৰ যিমান বিদেশ দেশ বিদ মানে বিদেশ আছে, সিহঁতৰ পাৰা কিবা বহুত কিবা-কিবি তাৰ পাৰা আমি শিকিবলৈ এনেকুৱা বস্তু আছে, এ স্বাস্থ্য বি-বিভাগ বিলাক ভাল কৰাৰ কাৰণে। ত' এই বস্তুটো বহুত দিনৰ পাৰা মোৰ অ', মনত হেৰি আছিল মোৰ বুলি নহয়, চবৰে এনেকুৱা আছে তুমিটো চাগে এই নটিচ কৰিছা চাগে।
হয় হয়, কৰিছো কৰিছো আমাৰ দেশৰ স্বাস্থ্য ব্যৱস্থাটোৰ কাৰণে আমি বহুতো পদ শেপ লব লাগা হৈছে এতিয়া। আ' বহুত খিনি আমাৰ বহুত খিনি উন্নত হয় যদি ইও আমি আৰু আৰু উন্নতি মানে উন্নত কৰিব পাৰো কিছুমান ক্ষেত তাত
হয় হয়, বহুত বহুত কিছুমান ক্ষেত্ৰতে কৰিব লাগে একচোৱেলি। ক'ব গলে আমাৰ মানে স্বাস্থ্য বিভাগটো, নহলে আমাৰ আমাৰ কাৰণে প্ৰব্লেম হয় বস্তুতটো, সৰু মানে সৰু এটা যদি আমাৰ বেমাৰ হয় এইটো তাতকৈ ডাঙৰ হৈ যাব পাৰে বেমাৰতটো, কোনো গমো নাপাব।
নাই, আমাৰ চহৰ এৰিয়াতো স্বাস্থ্যয়ৰ অ স্বাস্থ্যৰ বহুত খিনি উন্নতিয়ে হৈ আছে স্বাস্থ্য বিভাগতো কিন্ত গাঁৱৰ জেগাতো আজিকালি বহুতখিনি এনেকুৱা পদক্ষেপ লোৱা গৈছে স্বা স্বাস্থ্য বিভাগত, সৰু-সুৰা মানে বেমাৰ আজাৰ বা ডাঙৰ-ডাঙৰ বেমাৰ আজাৰো তাত এনেকে সোনকালে মানে সমাধান কৰিব পাৰে ব্যৱস্থা
সমাধান কৰিব ব্যৱস্থা কৰাৈ হৈছে, কিন্তু অ কিন্তু এ এইটো এটা পৰ্যায়লৈকে যোৱা নাই, যোনটো পৰ্যায়লৈকে যাব লাগে তথাপি বহুত এনেকুৱা কে ওলাই আছে মানে বহুতে বহুত জাগাত মানে হস্পিতাল, মানে চিকিৎসালয় এইবিলাক ওচৰত মানে বহুত দৰলৈ লগে আছে আৰু তাতে এম্বুলেন্ঞ্চ এম্বুলেসৰো যোনটো সেই দৰকাৰ আছিল এইটোও নাই তাতে ত অহা যোৱাৰ কাৰণে ব মানে অসুবিধা আছে তাৰে মানুহ বিলাকৰ কাৰণে। তাতেও মানে বহুত গুৰুত্ব দিব লাগে একচোৱেলি বস্তুবিলাকৰ। তেনেকুৱা আৰু মানে বহুত চাইডৰ পৰা ক'ব গ'লে প্ৰব্লেম আৰু সেইটো
হয় হয়। এইটো ক্ষেত্ৰত মইো মানো এইটো ক্ষেত্ৰত ময়ো আপোনাৰ মতে একমত হয় বহুত উন্নতি কৰিব আছে আন দেশ স্বাস্থ্য বিভাগ বোৰ ইমান সক্ৰিয় ন এ তেখ সকলৰ যোন বিলাক ডক্তৰ নাৰ্ছ থাকে সেইবিলাক বহুত এক্টিভ হয়। সকলো ক্ষেত্ৰতে তেনেদৰে আমাৰো ইয়াৰে নাৰ্চবোৰ আমাৰ যোনবিলাক ভাল ভাল ডক্তৰ পঢ়ি মানে বাহিৰত গৈছে। যাই মানে বিদেশত গুশিজাই যাই কাম কৰিব সেনেকুৱা ডক্তৰবোৰক আমি ইয়াতে কিছুমান ভাল দেশতে এনেকুৱা এটা আহ মানে তেখেতে তেখেতসকলৈ যোনখিনি সেৱা। সেইখিনি আমাৰ দেশতে মানে তেওঁলোকে
কৰিব লাগিব একচোৱেলি। হেল্ল' হেল্ল' হেল্ল' হেল্ল'